কোনে কৈছে।
কি কৰি আছা?
অ অ, আচ্ছা আচ্ছা অ ভালে দিয়া আছো এ কি কয় তোমাৰ। এয়া শুই আছিলো, তুমি কি কৰিছা।
এনে আছিলো।
উম, ভাত খালো দিয়া তুমি খালা উম?
নাই খুৱাই ৰবা, তুমি ব্যস্ত আছিলা নেকি।
নাই নাই নাই কোৱাচোন।
হয়, মই মানে আজি তোমাৰ কি কয় জীৱনৰ লক্ষ্য বিষয়ে কিছু আলোচনা কৰিব ওলাইছিল তোমাৰ লগত।
বাহ পঢ়িয়াচোন ভাল টপিক লৈছা বিষয়ে এটা।
হয়, হয় ৰবা। উম কি কয়। তুমি। কি কয় ম মই আ জীৱনৰ লক্ষ্য প্ৰতিজন মানুহৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয় নহয়নেে।
হয় হয়।
উম, তুমি কি কয় উ প্ৰতিজন লক্ষ্যয়ৰ প্ৰয়োজনীয়তাৰ প্ৰতিজন মানুহৰ জীৱনৰ এটা নিৰ্দিষ্টয় লক্ষ্য থকা উচিত হয়নে নহয় কোৱাচোন তুমি।
হয় হয়।
হয় তুমি কিবা কবানে জীৱনৰ মানে জীৱনৰ লক্ষ্যয়ৰ বিষয়ে?
হুম-হুম-হুম কব বিচাৰোঁ। অ আচলতে মোৰ মতে কি জানা জীৱনৰ লক্ষ্য মানে আমি আমি যি কাম কৰিব বিচাৰো।
আমি যি আহ কি হ'ব বিচাৰো ভৱিষ্যতলৈকে। এইটো আমি এটা-এটা স্পষ্ট ধাৰণা মানে। আমি আগতীয়াকৈ মানে সেইটো জানি লোৱাটো উচিত।
হয় তুমি একদম তুমি একদম ঠিককৈছা আজি- জীৱনৰ লক্ষ্য অবিহনে মানুহৰ দিশহাৰা লক্ষ্য মানুহক আগবাঢ়ি যাবলৈ শক্তি দিয়ে আৰু জীয়াই থকা অৰ্থ দিয়ে। শিক্ষাহীন জীৱন এন্ধাৰত খেপ পয়াই ফুৰা ধৰে হয়নে?
হয়-হয়।
আৰু তোমাৰ কি কয় লক্ষ্য মোৰ মানে জীৱনৰ লক্ষ্য মই ভৱিষত এগৰাকী আদৰ্শ শিক্ষয়িত্ৰী হব বিচাৰিছো আৰু গাঁৱত দুখীয়া লৰা ছোৱালীবোৰ পইচাৰ অভাৱ পৰিব নোৱাৰে আৰু মই সেই লৰা ছোৱালীক বিনামূলীয়া- পঢ়োৱা মানুহ কৰিব বিচাৰিছো আৰু শিক্ষা সমাজ সলনি কৰিব পাৰে বুলি মই বিশ্বাস কৰো।
বাহ বহুত ভাল কথা ক'লা কিন্তু। ভাল লাগিল শুনি তোমাৰ এ লক্ষ্য যে তুমি শিক্ষয়িত্ৰী হবলৈ বিচাৰিছা। তাতে আকৌ তুমি উম কি কয় দুখীয়া ল'ৰা-ছোৱালী বোৰক শিক্ষা দিবলৈ বিচাৰিছা বহুত ভাল কথা ভাল লাগিছে শুনি কিনে। বাৰু তুমি অ এতিয়া কি কৰি আছা পিছে মানে কি পঢ়ি আছা বা পঢ়া হ'লনে তোমাৰ?
মই এতিয়া মই এতিয়া মই উচ্চতৰ মাধ্যমিক শিক্ষা এতিয়া পাছ কৰিছোহে এইবাৰ মই ডিগ্ৰী পঢ়িম বুলি ভাবিছো মই আৰু।
অহ ঠিকে আছে দিয়া এতিয়াৰ পৰা তুমি তোমাৰ সেই লক্ষ্যস্থানত মানে লাগি য- যোৱা আৰু যে আগবাঢ়ি যোৱা আৰু।
হয় আৰু তোমাৰ তুমি কি কৰি আছা এতিয়া?
মই আঁহ কথা পাতি আছো তোমাৰ লগত এ টপ বিষয়-
নহয় তুমি মানে এতিয়া তোমাৰ জীৱনৰ লক্ষ্য - শিক্ষক মানে তুমি কি কৰিব বিচাৰিছা? মোক অলপ জনাবাচোন মানে মই
জানিব বিচাৰিছা? আচ্ছা-আচ্ছা কৈ আছো ৰবা। শুনা অহ মোক প্ৰথম জীৱনৰ লক্ষ্যয় হৈছে তোমাৰ এগৰাকী ভাল-ভাল সেই তোমাৰ কি কয় মানুহ হোৱাটো। তাৰ পিছত মোৰ জীৱনৰ ছেকেণ্ড দ্বিতীয় লক্ষ্য হৈছে কি তোমাৰ উম উম কি কয় এইটো উম-উম এগৰাকী আৰক্ষী বিষয়া আচলতে মই মোৰ আহ কি কয় মানে এইবোৰ লক্ষ্য লক্ষ্যয়ৰ কথা মানে মানুহক ইমান এটা কৈ ভাল নাপাওঁ। কিন্তু মই তোমাৰ লগত কৈছো কাৰণ তুমি মোক কৈ উঠিছা ন অলপ আগতে ত সেইটোয়ে। এজন ভাল আৰক্ষী বিষয়া হোৱা আৰু দেশৰ হকে কাম কৰা আৰু মানুহক সহায়-সহযোগিতা আগবঢ়োৱা। সেইখিনিয়ে আৰু।
তোমাৰ লক্ষণতটো বহুত ভাল লাগিছে জানি কিনে তুমি জানানে জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰাটো কিয় জৰুৰী? কাৰণ তাৰ কাৰণ তাৰ লক্ষ্য লক্ষ্য আমাৰ উদ্দেশ্যৰ প্ৰদান কৰাৰ লক্ষ্য নাথাকিলে আমি কি কৰিব লাগিব সেয়া বুজিবলৈ অসুবিধা হয় সেইকাৰণে আমি এটা লক্ষ্য ৰাখিব লাগে।
হয়।
আৰু আমি সাহস হেৰুৱাব নালাগে আৰু বাধা অতিক্ৰম কৰি আগবাঢ়ি যাব লাগে।
ঠিক ঠিক।
হয়।
আচ্ছা বাৰু কোৱাচোন অ তোমাৰ কেতিয়া মনলৈ আহিছিলে মানে তোমাৰ? যেতিয়া আমি এটা মানে এটা আমি দিশ মানে নিৰ্ধাৰণ কৰো যে আমি এটা লক্ষ্য স্থান ৰাখো যে মই জীৱনত এইটো হম বা মই জীৱনত এইটো হবলৈ বিচাৰ আৰু সেইটো তোমাৰ কেতিয়া প্ৰথম আহিছিলে জীৱনত?
হয় মানে মই দেখি থাকো ন মানে মই এজন শিক্ষক হব বিচাৰিছো কাৰণ মই আজিকালি বহুত দেখা পাও যে মানে কিছুমানে মানে দুখীয়া ঘৰৰ লৰা ছোৱালী বিলাক মানে পইচাৰ অভাৱৰ কাৰণে পঢ়িব পৰা নাই শি ক্ষা ল'ব পাৰা নাই সৰু সৰু ল'ৰা ছোৱালীবিলাক কে কাম কৰে বা হাজিৰা কৰে।
অ অ হয় কিন্তু।
ক দেখি কিনে মোৰ মানে বহুত দুখ লাগিছে কাৰণ যদি সিহতে যদি এতিয়া পঢ়িব পাৰিলে হয় বা এ কিবা কৰিব পাৰিলে হয় তেতিয়া ডাঙৰ মানুহ হব পাৰিলে হয় ন। সেইকাৰণে মানে জীৱনৰ লক্ষ্য থানি লৈছো যে মই এজন মানে ভাল শিক্ষক হৈ কিনে মই মানে বিনা আ শিক্ষা গভাৰৰ্মেণ্ট
বহুত ভাল দেই এইটো লক্ষ্য স্থানতো তোমাৰ, কাৰণতটো তোমাৰ ভাল লাগিল চাই আৰু কি কয়, উম। ঠিকে আছে আৰু তোমাৰ এনেকুৱা আগতে তোমাৰ পৰিয়ালত আছিল নে শিক্ষক?
আছে মোৰ জেঠা আছে এজন শিক্ষক।
বা বঢ়িয়া। ঠিক আছে আৰু তাৰ পিছত উম কি কয় আহ বৰ্তমান তুমি কোন স্কুলত পঢ়ি আছা? জানে
এতিয়া মই তোমাৰ এদমিচনটো হোৱা নাই, এতিয়া এডমিচন হ'বহে জুলাই এক তাৰিখৰ পৰা।
ঠিক আছে দেই ভালকে পঢ়িবা আৰু কি কয় তোমাৰ লক্ষ্য স্থানত কিন্তু পোৰা লাগি যোৱা যিহেতু তুমি ইমান এটা ভাল এটা লক্ষ্য ৰাখিছা আৰু ইমান ধুনীয়া কাৰণখিনিও মোক জনাই দিলা, যে কিয় তুমি শিক্ষয়িত্ৰী হ'বলৈ বিচাৰিছা, বা শিক্ষয়ত্ৰী হ'লে কি কি কৰিবা
আৰু লক্ষ্যই ন জীৱনত অৰ্থ দিয়ে আৰু আগবাঢ়িবলৈ প্ৰেৰণা যোগায়। লক্ষ্যহীন জীৱনৰ অন্ধকাৰ পে ফুৰা সমানেই হয়।
আৰু বাকী কোৱাচোন কি কয়? তুমি এতিয়া টিউশ্যন কৰা নে ল'ৰা ছোৱালীক?
হয়। মই কৰো এজনক, টিউশ্যন কৰো।
অ' হ, কৰি থাকিবা। তেতিয়া তোমাৰ অভিজ্ঞতা আহিব তেতিয়া আৰু মন বহিব এতিয়াৰ পৰা মন লাগিলে আৰু পিছত ভাল হব। আৰু শিক্ষা হবলৈ ধৈ ৰ্য্যৰ বহুত প্ৰয়োজন, হয়নে?
হয় তুমি একদম ঠিক কৈছা।
কাৰণ মোৰো ঘৰত মোৰ বা শিক্ষয়িত্ৰী হয়। মোৰ অম' খুৰা শিক্ষক হয়। সেইকাৰণে মোৰো ভাল লাগে এই দুটা আৰু তোমাৰ কথা শুনি আৰু মোৰ খুব ভাল লাগিলে এই যে মোক যেতিয়াই কোনোবাই শিক্ষকৰ কথা কয়, তেতিয়া মোৰ খুব ভাল লাগে কাৰণ শিক্ষক বহুত দৰ কাৰ আমাৰ জীৱনত। শিক্ষকৰ বহুত গুৰুত্ব ত্বপূৰ্ণ মানে শিক্ষকে ভূমিকা পালন কৰে।
হয় তুমি একদম ঠিকেই কৈছা, আৰু শিক্ষাৰ জৰিয়তে অসমৰ গাঁৱে ভূঞে পোহৰ বিলাব বিচাৰো যেনে তোমাৰ ধৰ ডটৰ ভূপেন হাজৰিকাৰে মানুহৰ-মানুহৰ বাবে কথা মোৰ প্ৰেৰণা।
হয়-হয়-হয় শুনিছিলো মই।
আৰু তোমাৰ লক্ষ্যত উপনীত হোৱাৰ উপায় কিছুমান যেনে তোমাৰ ধৰা কঠোৰ পৰিশ্ৰম, তোমাৰ ধৰা কঠোৰ পৰিশ্ৰম, ধৈৰ্য্য আৰু আত্মবিশ্বাস আটাইতকৈ দৰকাৰ আৰু স্বামী আৰু স্বামী বিবেকানন্দ কৈছিল যে লক্ষ্যত নোপোৱালৈকে
অ', মই শুনিছিলো হম।
তোমাৰ নিয়মীয়া অধ্য য়ন কৰা সময় সভ্যতাৰ কৰিব লাগিব আৰু বা আহিলেও সাৰ নামানি যুঁজিব দিব লাগিব বুলি কৈছে।
উম-হম। তেওঁলোকে দেখিছা ন? ইমান ধুনীয়াকৈ আমাক কৈ কেনে কৈ থৈ গৈছে এইবোৰ। উম', কাৰণ তেওঁলোকতো এ-এগৰাক একগৰাকী শিক্ষক আছিলে ন? এজন-এজন। আৰু বাকী কোৱাচোন? অম-অহ, কি কয়? তুমি অহ, কেনেকোৱা শিক্ষক হব, কোনটো বিষয়ৰ শিক্ষক হব বিচাৰিবা?
মই তুম মোৰ-মোৰ মানে জীৱনৰ লক্ষ্যটো আৰু যোনটো মই শিক্ষক বিচাৰোঁ। মই এইটো হিন্দী ভাষাৰ মই হিন্দী মানে, বিষয়টো বহুত ভাল পাওঁ।
ভাল পোৱা, হিন্দী বিষয়টো বহুত ভাল পোৱা ন'? বা! ঠিকে আছে। ঠিকে আছে দিয়া আৰু বাকী তুমি আঁ কি কয়! উম! উম! আঁ মানে, ক'ত ভাবিছা তুমি আমাৰ ইয়াত? তাতে ভাবিছা নে তোমাৰ? গাঁও‌ বা চহৰতে ভাবিছা নে? নে বেলেগ চহৰত ভাবিছা মানে?
ইয়াৰে চহৰত ইয়াৰে চহৰতে ভাবিছোঁ।
আচ্ছা! ঠিকে আছে দিয়া। আৰু বাকী ক'? অ'! কি কয়, তুমি যে ল'ৰা ছোৱালী বোৰক পঢ়োৱা, এতিয়াৰ পৰাই যে, ইমান এ, এইখিনি সময়তে বয়সতে তুমি যে ভাবিছা, শিক্ষয়িত্ৰী হোৱাৰ এটা লক্ষ্যস্থান ৰাখিছা। তুমি এতিয়া ত' ল'ৰা ছোৱালী পঢ়োৱা তোমাৰতো অভিজ্ঞতাও আছে।
হয়! আছে, আছে অকমান।
অভিজ্ঞতাটো অলপ জনোৱাচোন! মোৰ জানিব মন গৈছে। মানে, কেনেকুৱা লাগে ভাল লাগে, নে বেয়া লাগে নে!
মানে, লৰা ছোৱালী পঢ়াই বহুত ভাল লাগে আৰু কিছুমানে বা বুজি নাপালেওঁ আমি, কেতিয়াও মানে, গালি পাৰিব নালাগে। তেওঁলোকক আমি ভাল দৰে বুজাব লাগিব। কাৰণ, কিছুমান ল'ৰা ছোৱালী আছে বহুত পাৰে। কিন্তু, কিছুমান ল'ৰা ছোৱালীবিলাকে মানে, নোৱাৰে ন'? সেইকাৰণে সিহঁতেক, সিহঁতক বুজাব লাগিব। বা মই নিজে কথা পা
ধৈৰ্য কিন্তু, বহুত দ দৰকাৰী হয়নে! ধৰ্য্য লাগিব আৰু মৰম লাগিব।
হয় তুমি, একদম ঠিকে কৈছা আৰু লক্ষ্য উপনীত হোৱা উপায়ে হৈছে তোমাৰ আঁ নিয়মীয়াকৈ পঢ়া শুনা কৰা, কৰি সময় সৎ কৰি মই মোৰ লক্ষণৰ ফালে আগবাঢ়িব যাম।
অ'! হয় বাৰু ঠিকে কৈছা! ভাল লাগিছে বাৰু এইখিনি জানি কিনে। আৰু তোমাৰ, তোমাৰ ইয়াত কেনেকুৱা কি কয়, ল'ৰা ছোৱালী পাইছা তুমি? বেছিকে পঢ়া পঢ়িব জানে নে? অকনমান কমকে শ্ল' মানে ঢিলা ল'ৰা ছোৱালী?
ঠিক, ঠিকে আছে, জানেও আৰু কিছুমান নোৱাৰে ন'।
উম!
সেইটোৱে আৰু।
আচ্ছা! আৰু তুমি হিন্দী, হিন্দী বিষয়টো ভাল পোৱা ন'?
অ'! হয়।
অ'! ঠিকে আছে।
আৰু মই লাষ্ট অ মই লাষ্টত মানে এইটোয় ক'ব খুজিছোঁ। কিন্তু এবাৰেই পাওঁ সেয়েহে এটা মহা লক্ষ্য লৈ আগ। বাঢ়িব লাগে আৰু মোৰ লক্ষ্য কেৱল নিজৰ বাবে নহয়। সমাজৰ বাবেও লক্ষ্যত উপনীত হৈ মই দেশ আৰু দহৰ। সেৱা কৰিব বিচাৰোঁ। সেইকাৰণ লক্ষ্য থকা মানুহে পৃথিৱীত জিলিকি উঠে সেইকাৰণে। এটা লক্ষ্য আমি ৰাখিবই লাগে, ধৰা আজি তোমাৰ লগত। অ, কথা কৈ কিনে বা কিবা আলোচনা কৰি ভাল লাগিলে, আশা কৰোঁ যে পিছলে আমি আলোচনা কৰিব পাৰোঁ। ধন্যবাদ।
এতিয়া মোৰো ভাল লাগিলে আৰু আশা কৰিলোঁ মই তুমি যাতে তোমাৰ লক্ষ্যত উপনীত হ'ব পাৰা ভালদৰে। দিয়া পিছত আকৌ লগ পাম ঠিক আছে দেই। আহ ভালকে দেখা।